এহহে মই ৰীল চাই আছিলোঁ। নহয় কল সঁচাকে কৰি দিলা ন? সুধি লব লাগে আকৌ কৰিম নে নকৰিম।
হেই তুমি কৈছা কৰিব লাগিব বুলি।
মানে
কৰিম কৰিম কৰি আছা কৰি দিলো আহৰ
এ মই, এইটো সুধিব লাগে আকৌ।
আই।
কৰিম বুলিয়ে কৈছা! হা
দছটা বাকী আছিল ন?
আৰু কেটা আছে?
দচটাই আৰু। মানে এইটো হৈ গলে নটা হব আৰু ন? এইবিলাক বাদ দিয়া। কোৱা আজি আজি স্কুল নাছিল যে কিয়?
মোৰ ৰিচাৰ্জটো কৰি দিবা।
কিয়?
ক কল আনলিমিটেড লাগে আনলিমিটেড কল লাগে এ আৰু দাটাতো অকনমান লাগে। চাই পেলাই
এহ জুই জু কৰি দিলে আকৌ তোমাৰ দিগদাৰ হ'ব নেকি
হা!
দুই জি বি টো কৰি দিলে তোমাৰ দিগদাৰ হব নেকি আকৌ!
দুই জি বিটো কিমানমান পাম? কিমানকণ সময় ইউছ কৰিব পাৰিম দাটাতো? আধা ঘণ্টামান।
দুই জিবি টো দুই জিবিয়েই আৰু। কিমান ইউজ কৰিব পাৰিবা মানে দুই জিবি ইউজ কৰিব পাৰিবাতো
তাকে আধা ঘণ্টা মান যাব নে?
এতিয়া যদি তোমাক দুশ টকা এটা দিওঁ মই গোটেই মাহটো চলিবলে, হয়নে নহয়? তুমি এতিয়া আধা ঘণ্টাই ইউজ কৰা গোটে দু এমাহে চলে দ তোমাৰ কথা আৰু ন এইটো!
তাকে হে দাটা দাটা অকনো লাগে কি! তেৱা
এ মই কি কৰো জানা? মই যদি ক'বাত ওলাই যাব লাগে আৰু মোৰ ওচৰত দুই জিবিটো শেষ হৈ যায় ন। তা মই কি কৰো মই মানে বিশ টকাৰ এক জিবি এটাপ ভৰাই লওঁ মানে গোটেইদিনটোৰ বাবে।
হয় নি? অ অ। তেনেকে পাৰি ন?
সেয়াই আৰু হস্কিল মস্কিলত ভাল আৰু। এতিয়া যদি সদায় ভৰাবলগীয়াই থাকে তাক কেৰেলাত তে গুটিহে দীঘল হ'ল চোন।
উম সেটোৱে। সদায় নালাগে দিয়াচোন হ'লেও কেতিয়াবা আকৌ পতকে কিবা এটা পঠাব লাগে। দাটা
তোমাৰ স্কুলত হেৰি আছে নে নাই এইটো কি বুলি কয়
এ আনলিমিটেডকে ভৰাই দে এনেও মোৰ বন্ধই হব নহয়। তিয়া ফোনটোহে লাগে যোৱাত। দুই জিবিটোকে দি দিবা। দুই জিবিটো মই খৰচ নকৰোঁ, থৈ দিম। গম পাইছা?
হ'ব খৰচ নকৰিবা, একদম নেটতো অনে নকৰিবা কিন নাহা?
এইটোৱে অ, নেত অন নকৰিলে-নকৰিলেহে খৰছজ হব নকৰো নহয় এটা এইটো আছেই নহয়।
তুমি নিজে ভৰাই ল'ব পাৰিবা তুমি তাত যাবা
অহ ',
কিবা ভেলুত ক্লিক কৰিবা, তাৰপিছত ওৱান এইট নাইন ন? সেইটোত ক্লিক কৰিবা আৰু ভৰাই ল'বা।
ওৱান এইট নাইন?
অঅঁ' তেনেকুৱা মানিত ঠাই থাকিব আৰু দুই জিবি কথা হলে নহয় দুশ, এশ
পুৰা দুশ টো কি? পুৰা দুশ টো?
ত্ৰিশদিনৰ বাবে তুমি অকল নেটতোহে পাবা।
অঁ' অকল নেট পাম কলটো নাপাওঁ?
না।
এই কল নোপোৱা নালাগে আৰু এইটো সিদিনাখন যে পাপাক ভৰাই দিছিলা সেইটো হেৰি ওৱান এ এইটি নাইনটি এইট ন?
অঁ সেইটো নুখোলকাই কিন্তু তাত তুমি সদায় একদুব একে কোৱা আক
এক জিব এক জিব কে এক জিব। দে জিবি কে
অঁ ডেৰ জিবি কে পত
আৰু এইটো দুশ টকা দুশ টকাটো কিমান আঠাইশ দিন অঃ ক' দছ দিন বাঢ়িলেও বহুত
উ
নেট বোৰ এনেই হে থাকে থিব মোৰ কাম নাই নহয় নেটবুকৰ হেৰি হৈ য ভাব থাকিলে নেটৰ কামেই নাই
নেটৰ্ কামেই নাইে
অঁ নিট অনে নকৰো গতিকে দুশ টকা কে ভাল মোক কলটোহে লাগে আঠাইশ দিনিলে হলেই হৈ যাব ব দি যাব
হব ত
উম হব
আহ হৈ যাব মই তুমি নিজে ভাবিলো ত মই দেখাই দিম কেনে অমাবে
এ ভয় দিবা মই অলাহ
কালি মই ৰাতি কি ভাবি আছিলো জানা যেতি মই অলপোক কৰি আছিলো ম ভাবি মই ৰাতি মানে আঠখন লৈ নি পেলাই বাহিৰ আঠাব এইটো বিচন এটা শুই যাওঁ নেকি
অঁ
ভাবি আছিলো, মই আঠুৱাখন লৈ গৈছিলোঁ ইয়াত আহিলো, তৌৰিম বুলি এ এলাহ লাগিলে আও পিছত
এ এইখন দুটলি নচলা হ'লনি ৰাতি।
নচলা হ'ল এইখন
কথা বতৰা চলিছিলে টো।
চলিলেও এখন মানে একদম হেৰি আৰু কি বুলি কয় হাৱাটো নাহেই।
নাহে অঁ, এই এইটো ডেমেজ ন বস্তুটো কেতিয়াবাই আছে আছিলে পেলাই থোৱাহে আছিলে, এনেই লগাইহে আজি এটা আনিব নতুন এটা আনি লগাই দিবলৈ কৈছো আবেলি। গধুলা সময়ত ল'ৰাটো লৈ আহিব। নতুনতে আনিলে ভাল, নতুন নতুনটো আনিলে ফাৰ ফাৰকে চলিব, এইটো পুৰণা পৰি আছিলে কাৰণেহে।
ফেৰ-ফেৰ হাৱা আহে, এখনতে সুম আজি। নতুনখন কি ফেৰ- ফেৰ হাৱা। এখন সৰুখন
খন ধুনীয়া হাৱা। হাৱাটো ঠাণ্ডা আকৌ। সৰু যে পুৰা একদম পিট মাই দিয়ে। স্পীড ঘূৰে সৰু যে।
এইটোৱে ভাল।
উম।
কি বুলি কয়, এ আমি এইটোৰত তুমি ধূনা দি পেলাই মহ বিলাক খেদি দিবা বুজিছা নাই, তেতিয়া আঠখন নতৰিলেও হয় ন ৰাতি
এই কৰবাত ৰাতি ব হেৰি দিলে ওলাই, লাইটটো অফ কৰি দিলে ওলাই আহিব ক'বাত সোমাই থকা পা।
চুকত সোমাই থাকে মোৰ ধূনা দিলে আৰু ধূনাাকন হেৰিটো শেষ হোৱাৰ লগে লগে ওলাই আহে আন্ধাৰ হোৱাৰ লগে লগে চাঙৰ তলে-তলে সোমাই থাকে। আৰু লাইট লাইট-লাইট জ্বলি থাকিলে প ওলাই লাইটটো কৰাৰ লগে লগে আহি
একেবাৰতে উলিয়াই পেলাই আৰু সদায় শান্তিকে আঠুৱা খন পাৰি পেলাই শুব পাৰিম।
হেই। সদায় উশাহ চোশাহ বন্ধ নোহোৱাকে নোখোলাকে কেনেকে উশাহ লৈ থাকিবা ভিতৰ ৰুমটো, ক'ৰপা হাৱা আহিব হাৱা নাহিলে বাহিৰৰ পৰা। অক্সিজেন বাহিৰৰ পৰা যদি নাহে, হাৱা কপা লম এদিন নহয় এদিন শেষ হৈ যাব ন।
এ নহয় মানে ঘৰতটো ভেন্টিলেচন খুলিবা। ভেন্টিলেশ্যনত সেই আঁঠুৱাৰ কিনি কিনি লগাই দিবা এইটোতে যেনেকে লগাইছা যে
অ'।
আৰু এইটো আঁঠুৱাটো
হৈ থাকে ন এতিয়া এইখন খিৰিকিখনত ভাল হেৰি বাহিৰলে খোলে ভেণ্টিলেশ্যনখন ভিতৰৰ ফালেও খোলে যে, নোৱাৰি।
এই মাজৰ ফাত মাজৰ ফাতাটো উলিয়াই দিওঁ হা।
আ,
কি ফাটিলে নে কি?
নহয় শুনা নাই বোলো কি হ'ল।
অ নহয়, মই এইটো কৈছো কি মাজৰ যদি ফাতটাটো মানে থাকে ন। মাজৰ। গ্লাছটো যে
অ'।
সেইটো যদি হেৰি কৰো মানে দি দিওঁ ন।
নাই এইটো এৰোৱাই দিলেও আকৌ দিগদাৰ হ'ব। এইবোৰ নোৱাৰা তুমি।
কিয়?
নাই নোৱাৰী ফিক্স কৰা আছে কাঠৰ আৰু বল্তু চল্তু লগাই কেনেকে এৰোৱাবা।
দি দিম।
নালাগে লোকৰ ঘৰ দৰকাৰ নাই। যিমান কৰিলেও ভিতৰতে মহ আৱিৰ্ভাৱ হ'ব।
হমহ।
জন্ম হয় নহয় ভিতৰতে হ'ব ভিতৰতে থাকিব। হা।
কি কৈছা?
ক'বা পৰা নহয় ক'বা পৰা ওলাবহিয়ে এহেতি এহেতৰ অন্ত কৰিব নোৱাৰা। এফালৰ পৰা বন্ধ কৰিলে বেলেগ ফালৰ পৰা ওলাবহি। বন্ধ কৰিব নোৱাৰা, যেনে তেনে ওলাবহি। উম।
হা।
ওলাবহি যেনে তেনে অ বোলো।
বাকী কিবা এটা কম বুলি ভাবিছিলোঁ। তুমি নিজে কৰিলবা এইটো। মই তোমাক শিকায় দিম কেনেকে
কি?
ৰিচাৰ্জটো।
অ'।
আকৌ এইফালেও কৰিব আছে নহয়, ফাইবাৰটোৰ।
উম তাই যি কৰে কৰিব। অহ চিন্তা নকৰোঁ
তাৰপিছ আৰু ফেমিলি সৈতে
যিকেইটা আছিলে দি দিছোঁ, যি কৰ কৰি থাকিবি। কৰিলে কৰিব নকৰিলে নাই অ লাগে
তোমালোকৰ হেৰিটো এইটো কি কয় নাই হোৱা তোমালোকৰ এইটো
ইমান দেৰি লাগিছে যে আজি আজি মন্দিৰ আহিছ নে?
এ ইমান দে এ ইমান দেৰি লগাটো লাগিছে নেকি
কাটিলে নেকি?
নাই নাই কটা
ফোন এটা আহি আছে মোক, ৰিচিভ
নাই নাই, ৰ'বা ৰ' আৰু আৰু বিশ ছেকেণ্ড ৰখি দিয়া
অ' এদাই হলগে আও কি খালা?
হ'ব দিয়া মোৰ ফোনৰ পৰা কৰি ল'বা ফোন তোমাক এনে আজিয়ে ভৰাই দিব লাগিব নেকি? আজিয়ে ভৰাই দিব লাগিব নেকি?
আজিয়ে ভৰাই দিবা লাগে নহয় মোবাইলটো, এয়াহে ফোন এটা কৰিবলে
অ' অ'। এ তোমাৰ, তুমি এনেকৈ কথা পাতি থাকিলে যে
কোন ফা, অ' নেদেখাই ন'
নেদেখাই নেদেখাই, ইফালে বিজি নেদেখাই তোমাৰ আৰু নৰ্মেলি টুন-টুন বাজিব, তাৰ পিছত খতম আৰু
অ', হেৰি ৰিং হয় তাৰমানে ইফালে
ইফালে ৰিং হৈ থাকিব একো নেদেখায়। এনেকুৱা দেখাব উঠোৱা নাই, তেনেকে দেখাব আৰু
হে
এইটোত মানে তেনেকোৱা দিগদাৰ নাই একো তুমি ৰিচাৰ্জ নাথাকাকেও মোক কল কৰিব পাৰিলা নহ
অ', এই নেটৱৰ্ক গৈছে নেকি
হা
নেটৱৰ্ক যায় কলটো
ডেটত যাই অ',
অ'।